কি কৰি আছ?
কি মনত পৰিলে আজিতো ইমান দিনৰ মুৰত মোলে?
উম হয় দে। নিজেতো মনততো নেপেলাৱয়ে মই বোলো ময়ে ফোন এটা কৰি চাওঁ।
আই অ' আই অ' হয়নে? ইমান ব্যস্ত মানুহ আৰু কিনো কম।
হয় হয় দে। বাকী কচোন খবৰ খাতি?
খবৰ খাতি ভালেই আৰু আছোঁ। তোৰ ক?
এ, কিনো কবি তোৰ এনেকা গৰম পৰিছে বোলো এ, পুল এটা আছে ওচৰতে পুলটোতে বহি আছোহি ধুনীয়াকে, হাৱা খাই।
ধুনীয়া ধুনীয়া। মাটি ৰুইছ নে কি?
উম, মাটি তো আজি দুবিঘা দিছিলে তাতে আকৌ ৰোৱনী দুজনী মাতিলে। এ, আমাৰ এইফালে মানে তো কঠীয়া তোলা মানুহ নাই। এ সেইটো কাৰণে মই কঠীয়া তুলিবলগীয়া হ'ল দেউতাইও তুলিব নোৱাৰে কঁকালৰ বিষ হৈ আছে যে।
উম, উ।
কি তহঁতৰ বোকা দিছো নে?
উম, আজিতো তিনিদিন মানৰ আগত দিলে চাৰে তিনি বিঘা।
উম।
এ বেলেগ মানুহ নাই যে মাতি ৰুৱা তাৰপিছতো মাহঁতে ৰুই মেলি মইও কোৰ চুৰ মাৰি দিলো তেনেকেই আজি তিনি বিঘাতো খতম হ'ল।
আৰু, আৰু কঠিয় তুলিলো বাৰু আজি আৰু এ শ বিচ্ছ মুুঠি তুলিলো। আজি সন্ধিয়াকে ট্ৰেক্টৰ আহিব বুলি কৈছে। আছে আৰু ৰুৱলে আৰু তোৰ চৈধ্য বিঘা মাটি আছিল নহয় আমাৰ তিনি বিঘা হৈছেহে আৰু এঘাৰ বিঘাহ আছে চোন আৰু।
উম, হয় বাৰু সেইটো এদেই লাহে লাহে ৰুই থাক আৰু মানে কি হৈছে তটো গৰমতো যিহেতু ইমান পৰিছে লাহে লাহে ৰুই থাক মানে ইমান গৰমত ৰুবলৈ দৰকাৰ নাই।
এ হেৰি হ'ল আজি মানে মাটি ৰুবলৈ তোৰ এক বিঘা মানহে আছিলে এ আজি বতৰ তৰটো বহুত ধুনীয়া আছিলে কিন্তু বোকা দিয়া নাছিলে যে সেইটো কাৰণে, ত নহ'লে আহ এনেই বতৰৰতো আজি মানে পুৰা বতাহ মাৰি আছে ৰ'দতোও নাই।
অ' তহঁতৰ হে ফালে বতৰ ভাল নেকি আজি মানে বৰষুণ দিয়া নিচিনা হৈ আছোগে?
অ, বৰষুণ দিয়া নিচিনা হৈ আছে ৰাতিপুৱাতো এঘাৰটামান বজালৈকে বৰষুণ কিন কিনকে দিয়ে আছিলে।
অ, আমাৰ এইফালে আকৌ আজি ত পাঁচ দিন ছয়দিন মান হ'ল নন ষ্টপ তটো মানে কি ৰ'দ মানে কেনেকুৱা ৰ'দ বুলি ক কম আৰু এ মানে ঠায়ে ঠায়ে দি ছে যে ৰ'দতটো আৰু বৰষুণতটো এইেইটো কাৰণে গৰমতটো বেছি পৰিছে অ',
গম পাইছোঁ গম পাইছোঁ অ,
গৰমতটো উঠাৰ মেইন মেইন ৰিজন টো হৈছে আমাৰ নিজৰ জগত বাৰু।
গৰমে আৰু নিজৰাজহতে চব গছ গছনি কাটি মানুহোকে হেৰি কৰি দিছে।
তাকে এৰা সেইটয়ে আৰু।
উম,
বাকী উম, ভাত পানী খোৱা হ'ল বাৰু তোৰ খোৱা হ'ল নে?
উম, ভাত খালোঁ।
কিহে খালি তই?
ভাত তোৰ আজি পথাৰত এই হাল বাইছিলে সেইদিনাখন মাটি এডৰাত, তাত জাল পাতি থৈছিলে এ সৰু সৰু মাছ লাগিছিলে,
সেয়া মাছ বনালে ঢেকীয়াৰ লগত, তাৰপিছত মাটিমাহৰ মাটিমাহ ঔটেঙাৰ লগত কঁঠাল গুটি দি বনাইছিলে আঞ্জা মানে।
এ নকবি আৰু একদম খাবলৈ বহুত ভাল লাগে। আমাৰ আকৌ হেৰি হ'ল এই মা একে বুলিয়ে ক'ব পাৰি আৰু আমাৰ যেনিবা মাটিমাহৰ খাৰ দি বনাইছিলে তাতে কঁঠাল গুটি বাও নাই আমাৰ ঘৰত।
অ,
মানে কঠালে নাই আমাৰ ইয়াত কঠাল পাবলে নাপায় গাঁওখননত হেৰি তোৰ আলু দিয়ে বনাইছিলে বাৰু। তাৰ পৰা তোৰ এ দে খাৰ এ বনাল তাৰ পৰা আকৌ কি হল মই ৰাতিপুৱা পেলাই গৰু এৰাল দিব গৈছিলো মেথাউৰ ভিতৰত,
উম,
তাৰ পৰা তাতে মই ইমান ধুনীয়াকে ঢেকীয়া গজি আছিলে মই বোলো ঢেঁক কিয়া কেইডালমান লৈ যাওঁ বুলি ঢেকীয়া বুটি আনিলোঁ।
অ,
তাৰ পা ঢেঁকীয়া লৈ আহি পেলাই মই অকণমান শুকুৱাই দিলো শুকুৱাই পেলাই ময় বনালো বাৰু সেই প থাৰলৈ গৈছিলে যে মাহত বাকী তহঁতৰ কেইবিঘা ৰোৱা হ'ল এতিয়া?
আমাৰ তিনি বিঘাৰ ৰুলে আৰু
উম ঠিকে, আছে ঠিকে আছে বাৰু। আমাতো সাত বিঘা এটা হ'ল আৰু বেছি নাই আৰু পাঁচ বিঘা এটা আছে।
অ', ট্ৰেক্টৰৰে বৈয়াছা নে গৰুৱে।
অ', ট্ৰেক্টৰ নাই নহয় আমাৰ এইফালে মানে ট্ৰেক্টৰ আছে অকনমান আঁতৰৰ পৰা আনিব লাগে এইটো। মানে ইমান ট্ৰেক্টৰে নাপায় প্ৰত্যেক ঘৰতে গৰু আছে বুলিয় ক'ব পাৰি যে।
গৰুৱে বোৱাই ভাল ট্ৰেক্টৰবালে মাটিবোৰ বহুত দ, দ হৈ, হৈ গৈ, গৈ থাকে।
উম, সেইটো হয় মানে কি হয় এইটো ট্ৰেক্টৰৰ যিমানে যে বছৰ বোৱা চবৰে মানে তাত তে অকমান হলেও দ হব গুৰি দিয়ে ন বহুত ৱেট থাকে ট্ৰেক্টৰ খনৰ।
এ বহুত ৱেট থাকে যে সেইটো কাৰণে বহি বহি গৈ থাকে পিছত গৈ পুৰা সুৰণি মাটি হৈ যায়গৈ সেইবোৰ।
অ', সেইটোতো সেইটোয়ে আৰু এটা গৰুৱে বোৱা হেৰি এটাও আছে মানে কেলে ভাল গৰুৱে পালে তো বাম হৈ থাকেতো মাটিতটো ভালেই সেইটো ক্ষেত্ৰত ভাল।
উম।
আৰু তো অসমীয়া মানুহৰ হৈ পেলাই যদি কৃষক বুলি ক'বলৈ গ'লে তো গৰুৱে যদি চহাই পেলাই হাল বাই ন কিমান ভাল
ভাল লাগে অ'।
আৰু লগতে তোৰ এই আগত হে মই বাব নাজানো মই বালে তো কি হ'ব হব সেয়ত গৰু ভৰিত লাগি যাব। ভাল নাঙলৰ নাই, নাই ভয় লাগে।
আমাৰ এইফালেতো মানে সেইবোৰ মানে হাল বোৱাটো শিকো বুলি ক'লেও মানে তেনেকা হেৰি নাই আমাৰ ইফালে গৰু নায়েই মানুহক প্ৰায় মানুহকত গৰু নায়েই।
উম', উম' এ তহঁতৰ সেইফালে হেৰি হয় ন' মানে তহঁতৰ পুহিবলৈ ইমান এটা জেগাতও ন সেনেকে
এ নাই, নাই, নাই অ'। এই এইফালে গছ গছনি তেনেকে একো নাইে মানে হাবি চাবি ঘাঁ চাহ একো এটাই নাপায় মানে অকল মাটি কেইডৰ আছে আৰু তোৰ এ খেতি কৰা দিন কেইটাতোতো একো নায়েই। ধান কটাৰ পিছতে তাতে এৰাল দিব পাৰি। আৰু এ বলধ গৈ হাল ৰখাতটো কিমান আৰু হেৰি কথা অ'।
এই বহুত কষ্ট এই বাৰিষা দিন কেইটাত যে বলধ গৰু বা দমৰা গৰু হওক মানে গাই গৰু তই অকণমান প্ৰতিপাল কৰি ৰাখিব পাৰ মানে ঘৰতে যিমান যি হলেও কিন্তু মানে তই বলদ গৰু আৰু যদি দমৰা গৰু থাকে ন' ঘৰত এই মই কৈছো নহয় বহুত অসুবিধা। অসুবিধা অইনটোত নহয় মানে তোৰ ঘাঁ ৰখাব পাৰলে তো বহুত ভাল। আৰু তো তেনেকেনো আৰু ত দুবিঘা তিন বিঘা মাটি ঘাঁহৰ কাৰণে কিমান ৰখাই থবি ন।
সেইটোয়ে সেইটোয়ে খাবলৈকে তোৰ ধান নাইকিয়া হৈ যায়গে পিছত মাটি কম
এই সেইটোৱে সেইটোৱে।
মানে আমাৰ ঢেৰ মানে লোকক দিব লাগে যে মানে এঘাৰ বিঘা মাটি টিটো নাহীত চাৰিজনী ঘৰলৈকে দিব লাগে।
উম, সেইটো হয়।
আৰু তো দ মাটিত খোৱা ধানতটো কৰিব নোৱাৰো চব বেচা ধানেই কৰিব লাগে মানে চাৰি বিঘা মান মাটি তোৰ আমাৰ বেচা ধানেই কৰো।
ঠিকে আছে এইবিলাক মিলাই মেলি সিহতে কৈ থাকিব লাগে আৰু মানে তোৰ বেলেগত দি দিয়াতকে এতিয়া তই বেলেগ জনজাতি বিলাকক দি দিব পাৰ কিন্তু সেহঁতৰো খেতিতটো দি পেলাই লাভ নাই ন।
এ আজিকালি আধি বুলি কলে কি আৰু মানে আজিকালি আধি দিয়াতকে নিজে তোৰ খেতি কৰাই ভাল আজিকালি এচাহ বোৱাই দিব লাগে।
অ, এচাহ বোৱাই দি পেলাই একো লোকচান নাই ন।
উম,
সেইটো এদ মিলাই মেলি কৰি থাকিব লাগে বাকী আমাৰ এইফালে আহিম বুলি নভবাই হৈ থাকিলে ন সেইদিনাখনত মই যি গৈ আহিলো।
এ যাম যাম ৰ ঐ খেতিটোৰ পৰা উঠি লওঁ একদম আজৰিয়ে নোপাও নহয়।
অ, কলেজ বন্ধ দিলে নাই পিছে এতিয়া?
উম, কলেজ বন্ধ।
ঠিকে আছে ঠিকে আছে মই ভাবিছো হেৰি বুলি এইটো কি বুলি কয় এই যিহেতু এটা তহঁতেও কলেজ বন্ধ দিলে মোৰো কলেজ বন্ধ দিলেই এতিয়া আৰু মানে মোৰ প্ৰেক্টিকেল জমা দিবলৈ আছে আৰু ইয়াত মই তাকে প্ৰেক্টিকেলটো জমা দিবলৈ আৰু খুব বেছি দুদিন দুদিন এটা লাগিব মানে মোৰ জমা দিয়াৰ লাষ্ট ডেট আছে তটো দহ তাৰিখ। আজি সাত তাৰিখ হলেই ত' মই দহ তাৰিখ হলে যদি জমা দি দিব পাৰো।
উম,
তাৰপিছত মই আজৰি আৰু মানে তো তেতিয়াললে খেতিও আৰু দহ দিন মানৰ পিছতো খেতিতো আজৰি হৈ যাম।
উম,
মই ভাবিছো তাৰ পিছতে তোৰ লগত যে সেইনা আহিছিলে সি
অ, এই লগৰতো মোৰ।
অ, তাৰপিছত তাকো লগতে লৈ আহিবি তই মই তাৰ পৰা আমাৰ দাদা। তাত বৰ্তমান ঘৰতে আছে।
উম,
তাৰপা মোৰ লগৰ দুটা যাম বুলি কৈ আছে গৰমতো যিহেতু ইমানতো পৰিছেই।
উম, উম,
এই আমি চেঁচা চাইদে ওলাই যাম মানে আমাৰ এই পাহাৰখনৰ চাইদে।
অ, অ, চেঁচাটোতো শুনি আছো বাৰু এই আগতে কিবা বন্ধ হৈ আছিলে এতিয়া মই খুলিলে বুলি শুনিছিলো।
উম, বন্ধ হৈ আছিলে বাৰু এ মানে কি হয় তাত ট্ৰাইবেল মানুহ বেছি ন। ওচৰত, এ, উম, সিহঁতৰ মাজতে। অকমান কিবা এটা খেলি মেলি এটা হৈ আছিলে।
গম পাইছো উম,
সেইটো কাৰণে মানে তোৰ তালৈ যাবলৈ দিবলৈ বন্ধ। বন্ধ কৰি থৈছিলে কিন্তু এতিয়া যেনিবা খোলা দিলে।
আমাৰ এইখিনিত ল'ৰা অলপ আছে মানে অকল মোৰ লগৰটো বুলিয়ে নহয়। আমি এইটো এই। পুখুৰীত গা ধুইছিলো মানে গা ধুই আছো এইকেইদিন পথাৰলৈ যাওঁ পথাৰৰ পৰা আহি। পোৰা গা ধো মানে ছয় সাতটামান ল'ৰা।
অ, আমাৰো সেই একেই হৈ আছে তহঁতৰ নিচিনা তেতিয়া।
অ, আজি আকৌ সিহঁতে কৈছিলে বৈই চেঁচা ফালেকে যাও যাম বোলো যাম তেতিয়া। সিহঁতকো লৈ গুচি যাম গোটেইকেইটা ভাল লৰাই হয়।
অ, ভাল লাগিব ভাল লাগিব দে তেতিয়া গোটেই সোপা যদি একলগ হৈ যাওঁ মানে কি মই এতিয়া। মই এতিয়াসিহঁতক চিনি নাপাওঁ কিন্তু সেইদিনাখনত সি অহা ল'ৰাটো বহুত ভাল মানে।
এ, নাই নাই লগৰ যিকেইটা আছে চব মানে মিলি যায় মানে মানুহৰ লগত।
অ, তেনেকুৱা হলে ভাল লাগে আৰু দেচোন।
উম,
তেতিয়া গৈও ভাল লাগে তোৰ মানে কিছুমান থাকে তো এনেকে। লগ হোৱা পিছতো মানে তোৰ কিবা গুমুঠা মাৰি থকা নিচিনা লাগে যেন আকৌ। ধৰি লওক কাবা কোনোবা এটা হাতত যেনিবা পইচা দুটামান আছে। সেইটোতো তোৰ অকণমান ওপৰত থকা নিচিনাও লাগে তেনেকুৱা বিলাক হ'লে বেয়া লাগে মানে।
তেনেকুৱা নহয়, তেনেকুৱা নহয়, তেনেকুৱা নহয়, এইকেইটা। একদম মানে মানে সিহঁতৰ ঘৰ বোৰ বহুত ধনী ধনী। কিন্তু ল'ৰাকিটা মানে আমাৰ লগত ধুনীয়াকে মিলি যায় মানে।
অ, ঠিকে আছে বাৰু তেতিয়া আমি গো
এ আৰু এটা কথা শুনচোন তহঁতৰ ঘৰৰ সেইফালে চেপা পাত নাই বাৰু?
অ, পাতো পাতো।
মই এই পুল এটাৰ ওপৰত মানে বহি আছো ঘৰ আগফালে।
উম,
ইয়াতে মানুহ এটা চেপা পাতি থৈ দিছে। পুৰা মাছে কলকলাই আছে।
অ খেদৰ মাছ ধৰি বহুত ভাল লাগে গম পাইছনে?
উম,
এ মই তোৰ চেপা বনাবলৈ শিকিছিলো নহয়,
উম,
আমাৰ মানে দেউতাই বনাব জানে হা তাৰ পিছত মই বোলো মইও শিকো, শিকিম বুলি কৈ পেলাই কাঠি কামি কৰি পেলাই ধুনীয়াকে বনাবলৈ ললো, তাৰপিছত যোন কেইটা গাঁঠনি সেইকেইটা বোলে দেউতাই ময় মাৰি দিম দে, তাৰ পিছত মই বোলো নালাগে মই বনাইছোঁ যেতিয়া মই বনাম সেইটোৱেই কৈ পেলাই আৰু ললো মই, তাৰপিছত এৰা, মইতো বনাবলৈ লৈ পেলাই গাঁঠি কেইটা মাৰিলো গাঁঠি কেইটা মাৰোতেনেই তোৰ আকৌ গোট খোপা খোন খাই গুচি গ'ল নহয়।
এইবোৰ বহুত মানে বিদ্যা লাগিব হাতৰ বিদ্যা বহুত লাগে।
এ' হাতৰ বিদ্যা তোৰ বহুত লাগিব মানে তোৰ কাঠি-কামি কেইটা কৰোতেনেও বহুত।
মোখোৱাৰ আগত চেপা এটা লৈ যদি তই উ তই নিজেই এটা বনাবলৈ যাওঁ তই কেতিয়াও বনাব নোৱাৰ।
হে নোৱাৰি আৰু।
নিজৰ মানে মূৰৰ পৰা লাগিব সেইটো বস্তু যে মই মানে নিজে জানিব লাগিব শিকিব লাগিব বহুত।
উম, সেইটো বহুত শি বহুত মানে বহুত অধ্যায়ন কৰিব লাগিব বুলি ক'ব লাগিব। ত পঢ়োতেনে কিবা এটা কবিতা এটা যদি পঢ়োঁ বুলি ভাব কবিতাটো পঢ়োঁতেনে তই যদি ভাব মই পাঁচ মিনিটত মই মনত ৰাখিম লিখি ল'ম কবিতাটো বোলে ভালদৰে বুজি ল'ম, কিন্তু তাতকে মানে তোৰ এইটোত বেছি লাগিব মানে মাত
সেইটোৱে মানে কোনো এটা বস্তুত মানুহটো যেতিয়া সোমাই যায় তেতিয়াহে বস্তুটো পাৰে ওপৰে ওপৰে চাই একো কৰিব নোৱাৰে মানে। এতিয়া কবিতাৰ কবিতাই হওক বা তই সেই কবিতাৰ মাজত নিজক সোমোৱাই ল'ব লাগিব। তেতিয়াহে পাৰিবি মানে। উম, সেই এই তহঁত গৰমৰ ফল-মূল খাইছ নাই কিবা কিবি?
গৰমৰ ফল-মূল মানে তেনেকেতো কঁঠাল আমাৰ আমাৰ ইয়াত মানে গাওখনতেই নাই বুলি ক'ব পাৰি মানে আগত আছিলে কি হ'ল এাইবাৰ কোহতে এতিয়া সুজিবলৈ যাও হ'লেও বেয়া মানে কিছুমান আছে আৰু। তাৰপিছতো আমটো তেনেকে খাই থকা হৈছে বাৰু তহঁতক
অ', উম, আছে আছে আমাৰ ঘৰতে তোৰ আম আছে, কঁঠাল আছে তাৰপিছত নাচপতি
উম,
তাৰ পিছত এইটো আজি এইটো লেতেকো যে, সেই লেতেকো খাই আছোঁ আৰু।
ঠিকে আছে ঠিকে আছে এইবিলাক খাই থাকিব লাগে হেৰি এই স্বাস্থ্যৰ পক্ষেও ভালতো আৰু গৰমত যিহেতু এইবিলাক বস্তু আছে তো গৰমতে খাব লাগে ন।
তাকে লেতেকু কেইটা বম টেঙা আমাৰ।
উম' ঠিকে আছে বাৰু তেতিয়া হ'ব দে।
বা
উম,